হেল্ল' অ কাহ
কেনে খবৰ
এ ভালে আছো দিয়া তোমাৰ
কিবা বেমাৰ চেমাৰ হৈছে নেকি হে মাত টো ইমান লাহে লাহে আহিছে যে
নাই নাইহোৱা দিয়া তোমাৰ মানে অলপ মানে যিটো কবলৈ গ'লে এই বিয়া খাই আহিছিলো দুইদিন আগত তাৰে অলপ মাতটো বহি গৈছে এতিয়া
বা বিয়া চিয়া খাই আহিছা নেকি অ তাকে ধই ফটো চটো উঠি কাৰ বিয়া আছিল পিছে ঘৰৰে নেকি
এই ঘৰৰ নহয়ো বা লগৰে বিয়া আছিল এটা লগৰে বিয়া খাই আহিলো আৰু
কেনেকোৱা কেনেকোৱা লাগিল তোমাৰ বিয়াত যাই
এ ভালে লাগিল দিয়া পুৰা মানে আৰম্ভণিতে গলো ন আৰম্ভণিৰ পৰা পুৰা আহ মানে তোমাৰ একদম আৰম্ভণিতে গৈছো আৰু মানে ভাল লাগিল দিয়া বাকী তুমি কি খবৰ তোমাৰ পিছে কি খবৰ
মোৰ ভালে ৰবা বেয়া নহয় বাৰু তুমি কৈছা এয়া বিয়াৰ কথা অলপ বিয়াৰ বিষয়ে মানে কেনেকে কেইদিন তাতে বিয়া চি য়া বা ধৰা কেনেকোৱা ধৰণৰ নিয়ম থাকে তাতে অলপমান জনোৱাচোন
এ কিনো কম এতিয়া তুমিওতো জানাই চাগে একেই বিয়া অসমীয়াৰে অসমীয়াই বিয়া ত প্ৰথমতেনো কি হ'ব প্ৰথমতে তোমাৰ ফাৰ্ষ্ট দিনা আমাৰ যিহেতু দুটা দু দুইদিন পতা হয় মানে ক'বলৈ গ'লে প্ৰথম আমাৰ তেলৰ ভাৰ ততে ৰবা আৰু তোমাৰ তাতে কি কৰা হয় ত তোমাৰ আহ তোমাৰ ত তোমাৰ তাতে ধৰি লোৱা অহ গল এভোন মানে কিছুমান মানে মানুহ গল তাতে যাই কিনে তোমাৰ এই যিটো কইনা আছে তাতে সেন্দুৰ দি আহিব ত সেনেকোৱা আৰু বা কি নেক্সট দিনাটো বিয়াই তোমাৰ তো বিয়াতো বাকী নিয়মবোৰ জানাই তুমি ত' যিহেতু মই গৈছিলোঁ এখন শংকৰীৰ বিয়াত ত' ইমান নিয়ম নাছিল আৰু ত' সেই আৰু
বিয়াৰ দিনা পিছে কেনেকোৱা লাগিল আৰু তুমি যে ক'লা তেলৰ ভাৰ মানে সেইটো চাগে হেৰি ন জোৰোণ চাগে জোৰোণৰ কথা কৈছা ন
অ হয় হয় জোৰোণৰ কথা কৈছো মানে য'ত তোমাৰ দৰা নাযায় আৰু সেন্দুৰটো দিয়ে আহে কিন্তু কিছুমানে যায় কিনে সেইটোৱে আৰু
অ এনে গলাগে নেকি বস্তু চস্তু নি দিয়া নিয়ম থাকে নেকি কিবা কইনা
বাৰু মই ইমান নাজানো দিয়াচোন মই যাই পোৱা নাই ক'ত জোৰোণত ত থাকে চাগে মানে বস্তু দিয়া কিবা এটা থাকে চাগে মই ভালকে নাজানো কিন্তু হয় চাগে কিবা এটা দি দিব লাগে আৰু কিবা কিবি বাকী তুমি কিবা জানা নেকি বিয়াৰ বিষয়ে
বিয়াৰ বিষয়ে ক'বলৈ গলেতো মই বহুতে জানো এতিয়া নিজে পাতাই নাই দিয়াচোন কিন্তু সেইখিনি কথা জানো আৰু বহুত কথাখিনিয়ে জানো বাৰু মানে মই ধৰা মাহিৰ বা আমাৰ মামাৰ তাৰপিছত আমাৰ যিবিলাক বৰদেউতাৰ দুটা ল'ৰা আছে ত' মানে সকলোৰে বিয়াত মই আছিলো আৰু মানে ভাগিন হিচাপে থাকিব লাগেতো সকলো কামত ত আছিলো আৰু ত' তেতিয়া মানে মই দেখিছো আৰু নিয়মবোৰ দেখিছো ভালকে ওচৰৰ পৰা বা মন্ত্ৰবোৰ হওক বা কেনেকে হোম পুৰে কেনে কেনেকোৱা ধৰণৰ সময় লাগে কোনখন কি ধৰণৰ বিয়া বিয়াৰো ভাগ থাকেতো কিছুমান সেই ক্ষেত্ৰত দেখিছো আৰু মই বহুত
হয় দিয়া মই তোমাৰ শংকৰীৰ বিয়াতে গ'লো তুমিতো যিটো হোম পুৰা আছে সেইটোতো মানে তোমাৰ শংকৰী বিয়াতটো নুপুৰে ন হোমটো সেইকাৰণে মই নাজানো সেইবিলাক বিষয়ে অলপ তো কোৱাচোন তুমি কি জানা মোতকেতো তুমি বেছি জানা যেন লাগিছে আৰু মই ইমান মানে ভাবি নাথাকো আৰু বিয়া চিয়াৰ কথা মানে ইমান নিয়ম চিয়ম চাই নাথাকোঁ আৰু মই খাবলৈ গৈছিলো আৰু বাকী তুমি কি জানা কোৱাচোন
মইতো ক'ম বাৰু তুমি যে খোৱাৰ কথা কলা তুমি যে বিয়াখন খাই আহিলা তাতে কি কি খালা পিছে খাদ্য কেনেকোৱা কেনেকোৱা লাগিল খাই
এ খাদ্য পুৰা একদম মজা আৰু কি কি ক'বা তোমাৰ যিহেতু শংকৰি বিয়া ন তো তাতে মাছ মাংসটো নচলে ন তো তাতে পনীৰ দিছে তোমাৰ মাছৰুম হওক তোমাৰ যিবিলাক অন্যান্য যিবিলাক মানে যত অ ভেজ আৰু মানে ভেজ খাদ্য আৰু চব মানে নতুন নতুন প্ৰকাৰৰ ভেজ খাদ্য দিছে আৰু মানে যিটো মই খাই পোৱা নাছিলোঁ আগত এনেকোৱা এনেকোৱা ভেজ খাদ্য খাইছোঁ আৰু
অ এনেও তোমাৰ আজিকালিতো বিয়াৰ নিয়মবোৰো অলপমান সলনি হৈছে নহয় খাদ্য বুলি কথা নাই নিয়ম বোৰো বেলেগকে পতা হয় বা তোমাৰ ধৰা বিভিন্ন ধৰণৰ কামবোৰ যিবিলাক কাৰ্যসূচী থাকে বা আগতেতো দুইদিনহে আছিল ধৰা মেইন বিয়া জোৰোণ আৰু তোমাৰ বিয়া আজিকালিতো চাৰি দিন পাঁচ দিনলৈকে গুচি যায় ন কবলৈ গলে ত এই ক্ষেত্ৰত বহুত কথা আহি পৰে আৰু
হয় দিয়া ঠিকে কৈছা তুমি আৰু তুমি এটা কথা লক্ষ্য মানে তোমাক এটা কথা সুধোঁ আৰু মানে মই ময়ে ক'ব খুজিছিলোঁ কিন্তু মোৰ এনে লাগিছে যে তুমিয়ে বেছিকে জানা আৰু মানে তোমাৰ এই আধুনিক বিয়া যিটো হৈছে সেই আধুনিক বিয়াৰ যিটো পুৰণি বিয়া তাৰে মাজত পাৰ্থক্যটো কি আৰু মানে তুমি কি পাৰ্থক্য থকা বুলি দেখিছা আৰু বা কি পাৰ্থক্য দেখিছা বৰ্তমান আৰু বৰ্তমান সময়ৰ বিয়াত আৰু আগৰ বিয়াত বিয়া বিলাক দিছিল সেই বিলাকৰ মাজত কি পাৰ্থক্য দেখিছা তুমি
বৰ্তমান ক'বলৈ গলে মানে মই এটা পাৰ্থক্যটো তোমাক কলোয়ে যে আগতে মানে কি হৈছিল আগৰ মানে আগৰ বুলি কথা নাই বিয়া দুদিনে হয় তোমাৰ জোৰোণ আৰু এটা হল বিয়া বৰ্তমান সময়ত যিবিলাক আধুনিক প্ৰজন্ম আছে তেওঁলোকে হালদি হওঁক তাৰপিছত ৰিং ছেৰিমনী এইবোৰ বস্তু সংস্কৃতিৰ অং অংশ নহয় সেইবোৰো বস্তু আনি দিছে আৰু মানে আগতে কি আছিল বিয়াৰ সময়ত কি হয় আয়তীয়ে নাম বা ৰাতি উপভোগ কৰা সকলোৱে বিহু বিহুৱে হওক বিহুৱে বিহু নাচিছিল বৰ্তমান সময়ত এটা তোমাৰ বক্স আনিব তাত দুটামান গান নাচি বাগি ফুৰ্তি কৰিব মানে সেনেকে হৈ যায় পাৰ কৰে বুলি ভাবে আৰু তুমি খাদ্যৰ ক্ষেত্ৰতো কবলৈ গ'লে একদম যিটো থলুৱা খাদ্য অসমীয়া থলুৱা খাদ্য সেইটোৱে আছিল কিন্তু বৰ্তমান সময়ত যদি তুমি খাদ্য খাবলৈ যোৱা আহ বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰকাৰ দেখা পাবা আৰু বাহিৰৰ পৰা মানে সেইবিলাকতো এনেও বাহিৰৰে অংশ অসমীয়া সংস্কৃতিৰ অংশ নহয় সেইবিলাক খাদ্য দেখা পাবা আৰু এটা নিয়ম এটা দেখি চাই চাগে চহৰত কি হয় আজিকালি বিয়াত মানে যিটো হাত তেৰে খোৱা প্ৰথা সেইটো মানে নোহোৱাই হৈছে আৰু দিয়া চবে প্লেটত প্লেট চামুচ লব চামুচেৰে খোৱা দেখা হবা তুমি বহু ক্ষেত্ৰত ক'বলৈ গলে তো সেনেকুৱা ধৰণৰ কিছুমান নিয়ম যিবিলাকৰ হয়তো প্ৰয়োজন নাই অসমীয়া সংস্কৃতিত সেনেকুৱা ধৰণৰ নিয়মো আহি গৈছে। কবলৈ গ'লে যিবিলাকে ধৰা যিটো অসমীয়া সংস্কৃতিৰ অসমীয়া সংস্কৃতিৰ যিটো আচল ৰূপ সেইবোৰ নোহোৱা কৰিব ধৰিছে যিটো আধুনিক প্ৰজন্মৰ মাজতো তাৰ যিটো এটা প্ৰভাৱ থাকিব লাগে সেই প্ৰভাৱটো নোহোৱা কৰিব ধৰিছে লাহে লাহে ত সেনেকুৱা কথা আৰু। আৰু আগতো তুমিতো জানে ধৰা আমাৰ অসমীয়া বিয়াত দৰাই আনিব যাব লাগে কইনাক ত সেই মুহূুৰ্তবলাক আমি কিমান ফূুৰ্তিৰে পাৰ কৰো ধৰা সকলোৱে একেলগে মিলি জুলি যাও ফূুৰ্তি কৰো নাচি বাগি কইনা। কইনা লৈ ৰাতিপুৱা উভতি অহা যায় সেইবোৰ প্ৰথা এতিয়া লাহে লাহে কমি আহিছে এতিয়া মানে মানুহে কিবাকে বিয়াখন দিন দুপৰীয়াতে শেষ কৰিব পাৰিলে ভাল পায় বা বেছি ৰাতিলৈ নাথাকে শেষ কৰিব চেষ্টা কৰে মানে। বহু ক্ষেত্ৰত তুমি দেখিবা যিবোৰ আচল নিয়ম আৰু অসমীয়াৰ পৰা যিবিলাক আচল নিয়ম ত সেইবোৰো মানে মানুহে গুৰুত্ব নিদিয়ে আৰু সেইবোৰ বাদ দি পেলাই খালি দুটা এটা নিয়ম কৰি তোমাৰ বিয়াখন সমাপন কৰি থৈ দিয়ে আৰু মই বিশেষকে বিয়াৰ ক্ষেত্ৰত। টো উজনী অসমৰ আহোমকলৰ যিটো বিয়া আৰু চকলং বিয়াখন সেই বিয়াখন মই এবাৰ খাইছিলো মানে আমাৰ বা এজনী আছে চিনাকি সেটো মানে ইমান সুন্দৰ নিয়ম তাতে মানে কি হয় মানে এশ একগুছি চাকি দিয়া হয় ঠিক আছে। ছে সিখন পৰম্পৰাগত এখন তৰুৱাল থাকে সেইখনো থাকে। এটা অদ্ভুত ধৰণৰ মানে পৰম্পৰা। সাজ পোছাক ক্ষেত্ৰত ক'ব পাৰো আৰু মই বিয়া আৰু এনেই মানে বিয়া চিয়া ভাল পাওঁ বিয়াৰ দাৰা নতুন দেখি ভাল লাগে আৰু ক'বলৈ গ'লে
বা তুমিচোন বহুত কথাই জানাহে বিয়াৰ ওপৰত মানে ইমান ময়ে নাজানোচোন আৰু তুমি ক'লা ঠিকেই ক'লা যিটো আমাৰ অসমীয়া যিটো সংস্কৃতি আছিল যিটো আগৰ বিয়া আছিল আৰু যিটো এতিয়াৰ বিয়া সেইটোৰ মাজত বহুত পাৰ্থক্য আছে দেখা দি দিছে আৰু মানে এতিয়া তোমাৰ কিছুমান এনেকুৱা এনেকুৱা মানে মানে বাহিৰৰ যিবিলাক ৰাজ্য আছে তাৰ পৰা আনি মানে সংলগ্ন কৰি দিছে যিটো অসমীয়া এজন মানে এটা নিজৰ সংস্কৃতিৰ এটা সংস্কৃতি আছিল নিজৰ এটা পৰিচয় আছিল নিজৰ মানে বিয়া হওক বিয়া হও সমত সেই সংস্কৃতিটো নোহোৱা হৈ দিছে মানে বাহিৰা বস্তুবিলাক সোমাই সোমাই সেইবিলাক নোহোৱা হৈ দিছে ত' মই ভাবোঁ যে এইবিলাক মানে আমি আগৰ আমি আকৌ আৰু নিজৰ যিটো অসমীয়া সংস্কৃতি আছে যিটো অসমীয়া সংস্কৃতিসমূহত যেনেকৈ বিয়া পতা আছে সেই বিয়া পতাৰ মই যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টা আৰু আগৰ দৰে চলাব লাগে এইবিলাক ক'লাই তুমি যিবিলাকান আমাৰ যিবিলাক ৰীতি নীতি আছে সেইবিলাক আমি পালন কৰিব লাগে আৰু বাকী তুমি যে ইমান ক'লা তোমাৰ কি বিয়া বিয়া পাতিবা মন গৈছে নেকি তোমাৰ
নাই নাই সেবিলাক নাই খালি মানে নিজৰ সংস্কৃতিৰ বিষয়ে জানাতো দৰকাৰতো ত মই সেইকাৰণে মানে অসমৰ বিভিন্ন ঠাইত কেনেধৰণে বিয়া পাতে বা কেনেকুৱা ধৰণৰ সেইবিলাক নিয়ম শুনি ভাল পাওঁ আৰু জানি ভাল পাওঁ ত সেই ক্ষেত্ৰত অলপ চলপ জানো বাকী পিছে বিয়াৰ কথা পাতিলো খোৱা খাদ্যৰো কথা পাতিলো এতিয়া ভোকে লাগিল মোৰ খোৱা খাদ্যৰ তুমি যে কলা বিয়াত খাই আহিলা ইমান খিনি ময়ও কথা পাতিলো মনত পৰিছে এতিয়া কিবা এটা খাওঁ ৰবা যায় পিছলে কেতিয়াবা কথা পাতিম দিয়া
অ দিয়া হ'ব দিয়া তে